হেল্ল'
হেল্ল' হেল্ল'! অ গুড মৰ্ণিং শুই উঠিছা গুড মৰ্ণিং।
শুই উঠিও ভাত ৰান্ধি আ, শুই উঠিও ভাত ৰান্ধি আছে বুলি ক'ব লাগিব দেই বন্ধু।
অ অ অ ত যদি ৰাতি চাগে সোনকালে অকমান শুৱা হয় ন?
এই আমি প্ৰায় আঠটা চাৰে আঠটা মানট শুই যাওঁ ন টা বজাত পিছত শুই যাওঁ আৰু দেই মানে প্ৰায় ধৰ উম তাৰপিছত
চাগে আৰু এটা দুটামান।
অ ইমান দেৰিলৈকে শুই থকা নেকি?
অম। তাকে আৰু কিবা কিবি কৰি থাকো আৰু কিতাপ-চিতাপ পঢ়ি মোবাইল-চোবাইল চাই।
অ কিতাপ পঢ়া হয় ন? তাকে ভালেই বাৰু, কিতাপ খালি মোবাইলটো বৰ বেছি ৰাতি ৰাতিলৈকে চোৱা টো ভৰ ভাল নহয় বাৰু হোৱাটো। উম তাকে
অ আজিকালি অকমান সোনকালে শুইছো বাৰু। তোমাৰ ৰাতিপুৱা এইকেইদিন যাব লগা হৈ আছে যে
ৰাতিপুৱা ক'ত যোৱা?
মানে ৰাতিপুৱা মানে ক'ত বেলেগতো নহয় তোমাৰ ৱৰ্কশ্বপলৈকে ধৰি লোৱা। তথাপিও সেই যাবলৈ হ'লেতো তোমাৰ নটা বজাৰ আগতে উঠিব লাগিবই।
উ হয় হয় হয়। উঠিব লাগিব তাকেই ময়ো এতিয়া ৰাতিপুৱা এইয়া কাম বন। কৰি মেলি আকৌ ধৰ কম্পিউটাৰ ক্লাছো থাকে। তাৰপিছত আকৌ এই ৱৰ্কশ্বপো থাকে। গতিকে সেই যাব লগগীয়া হয় যে অকমান সোনকালে ভাতটো বনাই আছো এতিয়াতো ধৰ সাতটা বাজিছে ধৰ।
অ অ অ তোমাৰ কেইটা বজাৰ পৰা থাকে কম্পিউটাৰ ক্লাছ
ক কম্পিউটাৰ মোৰ থাকে ন দহটাৰ পৰা এঘাৰটালৈকে থাকে। তাৰপিছত অ দহটা বাষাত থাকে মই সোমবাৰ বুধবাৰ আৰু শুকুবাৰ হাঁ?
বৰ্তমান তুমি টেলি শিকি আছা ন?
অ, টেলি একদম মেইন উ উম যিটো কৌষ্টৰ নাম আচলতে টেলি প্ৰাইমৰ হয়, তাৰপিছত মই এডভাঞ্চ মডেলটো শিকি আছোঁ, তাৰপিছত আকৌ, অহ, কি বুলি কয় এই বিভি বিভি নাম আৰু সেইটোকে, বেলেগ বেলেগ নাম। বেলেগ বেলেগ
উম হয়, হয়, তুমি তাত কি কি হিকিলা এতিয়ালৈকে লেডজাৰ বনাবলে আৰু?
অ, লেজাৰটো এতিয়ালৈকে হিকা নাই, এতিয়া লৈকে মই ৰিচিভ কেনেকে কৰা হয় এখন বিল টাচ কৰিলে মানে, কেনেকে ডেভিট কৰা হয়, ক্ৰেডিট কৰা হয় বা আজি বেলেগ এ ধৰ এখন ৰাজ্যৰ পা যেনেকে এ আ তামিলনাডু বা ধৰ অসমলে বস্তা পঠালে সেই বস্তুটো কেনেকে লোৱা হ'ব বা ইউ টি জি এছ টি কি হয়, জি এছ টি কি হয়, আই জি এছ টি কি হয় ত' এইবিলাক উথা অম, বৰ্তমানলৈকে কোৱা হৈ আছে।
হয়, হয়।
অ, সেই ইমানখিনি পৰ্যায়লৈকে হিকি লোৱা হৈছে, মই একচুৱেলি এ টেলি এতিয়া বুলি নহয় মই এ দুহেজাৰ ঊনৈছ বৰ্ষতে মই কমপ্লিট কৰিছিলোঁ, মই তে তিয়া এটা এবছীয়া কৰ্চ লৈছিলোঁ তাৰমানে, ত' সেই এবছয়া কৰ্চটোত টেলি কৰ্চটো সোমাই আছিল তেতিয়া মই কৰিছিলোঁ।
উম,
তেতিয়া কইছিলোঁ যদিও এতিয়াটো দুহেজাৰ ঊনৈশ বৰ্ষৰ পা দুহেজাৰ ছা ছাব্বিছ চন পালেহি ভালেমান দিন হ'ল নহয় জানো? গতিকে আহ তেতিয়া পা এতিয়ালেকে বহুতখিনি এতিয়া গেপ ৰ'ল এতিয়া মাজত উম খালী হৈ গ'ল উম, ঘৰত এতিয়া কম্পিউটাৰ, ডেস্কটপ, লেপটপ, পি চি বা তেনেকুৱা ধৰণৰ কোনো নাই। এতিয়া মোবাইলটোৰ দাৰা গোটেইবোৰ সম্ভৱ নহয় বা কম্পিউটাৰ, লেপটপৰ দৰে গতিকে আকৌ হিকিছো মানে ক'ৰবাত কামৰ সুবিধাজনক হিচাপে মই যামগৈ বুলি। আচলতে মই এতিয়া যোনটো স্থানত কই আছোঁ তাত মান কি হয় তেনেকুৱা দুখন প্ৰতিষ্ঠান মানে, মই এতিয়া যিখনত কইছোঁ তাত কথা এনেকুৱা ধৰণৰ, মই য তাত মানে তিনচু কীয়া আশে-পাশে যিমান খিনি আছে তাত যিখিনি, এ কৰ্মচাৰী পদ খালী হৈ থাকে যেনেকে বেংকিং হওঁক কিবা হওঁক, সেই পদবোৰ কাৰণে মানে তাত পৰীক্ষা লোৱা হয়, তুমি এনে ডায়েকলিও দিব পা পোনপটীয়াভাৱেও দিব পা কিন্তু য'ত মই নেজানিমেই বা মই একো এটা তাত যদি মো একো যোগ্যই নাথাকে সেইখিনি কৰিবৰ কাৰণে যদি মোক প্ৰশ্ন সুধে মো যদি ভুলেই হয় তেতিয়াহ'লেতো মই ফেলেই হ'ম ডায়েক পোনপটীয়াভাৱে। গতিকে অকমান হিকি জানি বুজি ক'বাত কাম কৰা আগতে হিকি ল'লে ভাল হ'ব গতিকে মই তাত হিকি ছিলো তাৰমানে, উদ্দেশ্যটো সেইটোৱে আছিলে মোৰ তাত হিকাৰ, তাৰপিছ তাত আৰু বৰ বেছি সময় নাই মোৰ আৰু এক এসপ্তাহ মান গ'লেই হ'ব, এসপ্তাহ দচ দিন মান হ'লেই হ'ব, কিন্তু মাজত মানে কি হ'ল অ, যোৱা নহ'ল আচলতে। ত' এমাহ মান বিহুতেই লাগিলে, এমাহ দেৰমাহ মান। তে সেই সময় সেই এইকেবাৰে তাৰপিছত আকৌ এই মাজে সময়ে এতিয়া যোৱা হোৱা নাই এতিয়া ঘৰ কাম মানুহ বিলাক কৰি আছে, ধৰ ঘৰতো কাম কৰিব লাগে। ঠিক তেনেকে যোৱা নহয় মানে, ত' এত-এতিয়া তাত কৈছে ছাৰসকলে যে সোনকালে এইকেইদিন কৰি শেষ কৰিব লাগে। কাৰণ সময়টো বহুত হৈ গৈছে, গতিকে অ এইকেইদিন লাগা। তাই আহিব বুলি কৈছিলে মানে, তাকে আজি যাওঁ বুলি ওলাইছো। তাৰপিছত ৱৰ্কশ্বপলৈ যাম আকৌ কামৰ স্থানলে।
অঁ তোমাৰ তেনেহ'লে নপুখুৰী পাৰ্কৰ ওচৰত নি?
নপুখুৰী অ নপুখুৰী পাৰ্কৰ ওচৰতেই হয়।
হয় হয়।
উম ন পুখুৰিৰ পাৰ্কৰ ওচৰতে শিকি আছো।
অ।
অ তুমি শি
পিছে তাক
অঁ মোৰ ক'ৰ্চটো বেচিকেলি তোমাৰ তোমাৰ চোৱা কম্পিউটাৰৰ তোমাৰ দুটা টাইপৰ কৰ্চ থাকে বুলি ধৰিব তুমি মানে এনেই ধৰি ল'ব পাৰা আৰু এখিনি হ'ল তোমাৰ কি বুলি কয়? এই একাউণ্টিঙৰ খিনি, একাউণ্টিঙত তুমি মেইনলি টেলি জি এছিটো পাবা। তাৰপিছত আৰু তুমাৰ কি বুলি কয় আৰু এক্সেল স্প্ৰেডছিক্স বিলাক পাবা, আৰু দেখিছো তোমাৰ আৰু তেনেকুৱা মানে যোনখিনি বস্তুৱে তোমাক সেই এ মানে এনেকুৱা এণ্ট্ৰি লেভেলৰ এমপ্লয়মেণ্টবিলাকত হেল্প কৰে। যেনেকে তোমাৰ এতিয়া বেংকিঙৰে হওক বা তোমাৰ যিকোনো এটা কোম্পানীতে তোমাৰ আ একাউন্টিং কৰিবলে হওঁক। কিন্তু আৰু এইখিনি ক'ৰ্চ আছে সেইখিনি তোমাৰ প্ৰগ্ৰামিং বুলি কয়। তাত মানে তোমাৰ কম্পিউটাৰটোৱে কেনেকে কাম কৰে মে মানে গোটেই কৰ্চটো তাৰ ওপৰত ফকাচ কৰা থাকে। মানে কম্পিউটাৰটো তোমাৰ ৱেবপেজ বিলাক, হয় হয় হয়। হয় হয় হয়। একাউণ্টিঙৰ কৰ্চত তোমাৰ মেইনলি ফ'কাচটো হ'ল যে তুমি তোমাক এমপ্লয়মেণ্ট দিয়া হয়। আৰু আনহাতে তোমাৰ প্ৰগ্ৰামিঙক কৰ্চটোৰ মেইন ফকাচটো হ'ল যে তোমাৰ কম্পিউটাৰটোৱে কেনেকে কাম কৰে আৰু মানে তোমাৰ এই কম্পিউটাৰটোৱে যে নিজেই ফাংচন কৰিব পাৰে। তাৰ নিজৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে, সেইটো তুমি কেনেকে ক্ৰেক কৰিব পাৰা মানে? এতিয়া মই বিশেষকে মোক কৰ্চটো তোমাৰ প্ৰগ্ৰামিং অৰিয়েণ্টেড হয়। গতিকে মই তাত আহ এইচ তি এম এল তোমাৰ চি প্লাছ প্লাছ জাভা। মেইনলি সেই বস সেই লেংগুৱেজ খিনি পাম মানে সেইখিনি তোমাৰ যিহেতু কম্পিউটাৰৰ এপ্লিকেশ্যনবিলাক বুজাত সহায় কৰে।
তুমি এতিয়ালৈকে সেই জাভা, এইচ টি এম এল এইবিলাক তুমি এতিয়ালৈকে পাইছা নে পোৱা নাই?
হয় মই বৰ্তমান এইচ টি এম এল কৰি আছোঁ। বাকীখিনি পিছত দেখা যাব আৰু কোনটো কি তাৰপিছত কি কৰে।
অ মই আচলতে কি হয় তুমি যোনটো কৈছা জাভা, এইচ টি এম এল বা এইবিলাকতো মই শিক শিকিম কাৰণ মই শিকিবলে ইচ্ছাও আছে। কাৰণ কম্পালছৰি শিকিব লাগিব কাৰণ কম্পিউটাৰ এটাৰ যিটো ভাষা নহয় জানো? বহুতখিনি কথা শিকিব লাগিব। ক'ত ইনদিকা দিও বা আদিকেও বহুতখিনি কথা যিহেতু আহে তাত, গতিকে সেইখিনি শিকিম বুলি মই ভাবি আছো, কিন্তু প্ৰথমে এইখিনি শিকি লৈছো, কাৰণ এইখিনি কাৰণ এটা এটা পৰ্যায় গ'লেহে মানুহে শিকিব পৰা যায় বৰ বেছিকৈ খৰ-ধৰ কৰি লাভ নাই, অ' খৰ-ধৰ কৰিলে একোটা কাম ভাল নহয় বা শিকিব পৰা নাযায়।
হয়-হয়-হয়, মানে মানে মূল বিষয়টো ইয়াৰ ওপৰত ডিপেণ্ড কৰে আৰু তোমাক মানে ইমিডিয়েটলি কোনখিনি স্কিল লাগে।
হয়, হয় এমিডিয়েত আমাৰ কোনটো স্কি কি লাগে বা কি বৰ্তমান প্ৰয়োজনীয় হৈ আছে। তাৰ ওপৰত মানে নিৰ্ভৰ কৰিব। তাৰ পিছত আৰু তোমাৰ কিমান দিন আছেগৈ?
মোৰ, তোমাৰ এবছৰত নহয় জানো, এতিয়া মোৰ হেৰি হৈছে আৰু তোমাৰ চাৰি মাহ মান হ'ল।
অ' চাৰি মাহ মান হৈছে তোমাৰ?
হয়, হয়।
চাৰি মাহ, ছমাহ, দচ মাহ আৰু এইফালে তোমাৰ আৰু আঠটা মাহ আছে চাগে?
অ'।
নহয় জানো?
হয়, হয়।
উ'ম, উ'ম তাৰ পিছত এ তুমি কেইটাৰ পৰা কেইটালৈকে কৰা?
মই তিনটাৰ পৰা চাৰিটালেকে।
অ', তোমাৰ পাঁচবেলা?
উ'ম।
আচ্ছা আচ্ছা তোমাৰ পাচবেলা, মোৰ আগবেলা তোমাৰ সদায় নে?
সদায় নাথাকে তোমাৰ এই সেইকেইদিনাই থাকে সোমবাৰ, বুধবাৰ, শুকুৰবাৰ।
অ' অ 'সোমবাৰে, তুমি ডিছটিক কম্পিউটাৰ ন?
অ'।
তাত কিবা এনেকুৱা ফিচ জিচ লয় নে কেনেকুৱা কি?
ফিজ লয়, তোমাৰ কোম্পেনীটো তোমাৰ যদিও মানে মানে মেইন বস্তুতো হ'ল যে তাৰ চাৰ্টিফিকেটখন মানুহে এইটো কাৰণে বিচাৰে যে এনট্ৰন এটা চৰকাৰী কোম্পানী হয় আৰু মানে কি বুলি কয় তাৰ মানে ফিফটি পাৰ্চেন্টত কে ওপৰত শ্বেয়াৰ আছে অসম চৰকাৰৰে আছে গতিকে অসম চৰকাৰৰ যিমান খিনি ডিপাৰ্টমেন্ট আছে মানে তেনেকে এমট্ৰনখন বিচাৰে মানে তহঁতি এমট্ৰনৰ চাৰ্টিফিকেটখন যদি তুমি তাত এমপ্লয়মেণ্ট লওঁ বুলি ভাবা।
আৰু আৰু তাত কি হয় কিন্তু কোম্পনীটো যদিও তোমাৰ চৰকাৰী হয়, কিন্তু আমাৰ অসম চৰকাৰে গম পোৱাই তোমাৰ চৰকাৰী কোম্পানী বিলাকৰ কিমান মানে বৰ ভাল কিমান ভালকে তোমাৰ বৰ্তমান চলাই নিব পাৰিছে, গতিকে বহুতে কয় যে এণ্টন কোম্পেনীটো বৰ্তমান ধাৰুৱা হৈ আছে চৰকাৰৰ হেৰিয়াত মানে চৰকাৰে বহুত খিনি দিবলৈ আছে, সেইটো কাৰণে তোমাৰ তেহঁতি প্ৰাইভেটলি ইনষ্টিটিউটবিলাক এনেকৈ খুলি লয়, কিন্তু তেহঁতি ৰেকগ মানে চাৰ্টিফিকেটখন আমি দিম বুলি কয় আৰু
হু'ম।
কু কি বুলি কয় তেতিয়া, তোমালোকৰ তেতিয়া প্ৰাইভেট হেইখিনিয়ে নিজে হায়াৰ কৰে মাষ্টৰ বিলাক মানে টিচাৰ বিলাক আৰু তিৰিছত আ'হ, ফিচৰ পইচাই দি তাহঁতক দৰমহা দিয়ে। সেইটো কাৰণে ফিজ বৰ্তমান লয় বাৰু হয়, হয়।
উ'ম, কিমান মান ফিজটো কেনেকে লৈছে এতিয়া তোমালোকৰ?
ফিজটো তোমাৰ কৰ্চৰ ওপৰত কথা তোমাৰ ইয়াত মানে এখনত এমট্ৰনৰ হয় আৰু এইখনত মানে তোমাৰ বস্তু বেছি আছে কাৰণে অকমান বেছি দাম হৈ যায় আৰু তোমাৰ খুব বেছি বাৰ শ তেৰ শ তেনেকে।
বাৰ শ তেৰ শ মানে এতিয়া সম্পূৰ্ণ যি কৰ্চটোৰ ওপৰত লৈছে নে মাহেকে মাহেকে লৈছে?
মাহেকে মাহেকে লৈছে।
আচ্ছা মাহেকে মাহেকে তোমালোকৰ অ।
তোমাৰ এডমিশ্যন ফিজ নাই আৰু সেইটো কাৰণে বহুত বেছি কাৰণে।
অঁ তথাপিও মাহেকে মাহেকে বাৰ শ যদি তেতিয়া হ'লে ভালেমানখিনি হৈছে।
ভ ভালমানখিনি লৈছে।
অ এতিয়া অ তুমি এতিয়া কৈছা কি বাৰ শ টকা মাহকে লৈছে, এতিয়া বাৰটা মাহত বাৰশ ল'লে চৈধ্য শ কি চৈধ্য শ চাই চৈধ্য শ চাৰিশ টকা হয় ছাগে।
হয় হয়।
ইমানখিনিটো ভালেমান হৈছেগে চাবলে গ'লে।
উম ভালেমান হয়গে।
ও। এতিয়া এতিয়া তুমি যোনটো কৈছা মইতো সেই এতিয়া মই যোনটো কৰ্চ কৰি আছো বা সেই ক'ৰ্চটোটো মইতো এহেজাৰ টকাতে মই কমপ্লিত কৰিছো।
অঁ।
অ কিন্তু হয় অন্য ঠাইত অকণমান বেছিকৈ লয় বাৰু, মই বাৰু বেলেগ এটা প্ৰক্ৰিয়াৰ দ্বাৰা গ'লোঁ তথাপিও তোমালোকৰ কিন্তু যথেষ্টখিনি লৈছে বুলি ক'ব লাগিব।
হয় হয়।
ত তাত বহুত ছাত্ৰ ছাত্ৰী নেকি?
হা হা হা?
ছাত্ৰ ছাত্ৰী বহুত আছে নেকি?
হয় আছে বহুতখিনি মানে আছে আৰু ভালেমান খিনি। তোমাৰ আৰু এমট্ৰনৰ ইনষ্টিটিউট বিলাকৰ তোমাৰ সেইবিলাক সেই কি বুলি কয় চাৰ্টিফিকেটখন অকণমান পইচা দিব লগা হয়েই বাৰু। উম উম।
তাত গৰ্ভামেন্তৰ চিল থাকিব ন?
হয় হয় হয়।
উম আৰু ডিষ্ট্ৰিক কম্পিতাৰ বুলি কোৱা হৈছে যিহেতু অকল তিনিচুকী কিয়াতে আছে নে নে মাকুম, ডুমডুমা, ৰূপাই এইবিলাকতো আছে?
আছে ডিষ্ট্ৰিক কম মানে তুমি ডিষ্ট্ৰিক কম্পিউটাৰখন অকল এই ইনষ্টিটিউট হে নাম তুমি সেইটো বিচ সেইটো নিবিচাৰিলেও হয় তুমি জাষ্ট এনট্ৰণৰ ইনষ্টিটিউট তোমাৰ ওচৰত ক'ত আছে বুলি তুমি সেই বুলি চাৰ্চ কৰিলেও তোমাৰ ওলাব। মানে তুমি তালেও ট্ৰান্সফাৰ ল'ব পাৰা।
আচ্ছা এণ্ট্ৰনৰ মানে এ কম্পিউটাৰ ক'ত শিকোৱা হয় বুলি ক'লে হ'ব ন?
হয় হয় হয় হয় হয় এমট্রণ কোম্পানীৰ! দ্বাৰা মানে তোমাৰ ৰিকগ্নাইছ ইনষ্টিটিউট কোনখন?
অঁ অ আচ্ছা আচ্ছা এমন্ত্ৰণ কমেন! ন মই আজি গম পাইছো বাৰু এই কথাটো।
অঁ অঁ
উম এতিয়া তেতিয়াহলে আৰু তোমাৰ ভালেমান দিন যাবলে আছে তুমি এতিয়া! তুমি এতিয়া মানে ডিগ্ৰী কৰাৰ লগতে সেই ক'ৰ্চটো কৰি আছা ন?
হয় হয়
উম খুব ভাল কথা বাৰু, কৰ'বাত কাম কৰিম!